হেল্ল'-
হয়, নমস্কাৰ, স্বাগতম জনাইছো আমাৰ এতিয়া নতুন কথোপকথনত এটি বিষয়ৰ ওপৰত আলোচনা- কৰিব বিচাৰিছো।
আপোনাৰ সন্মতি বিচাৰিছো। যাতে মই বিষয়টোৰ বিষয়ে আপোনাক ক'ব পাৰোঁ, আপোনাৰ অনুমতি দিয়কচোন।
অ' হ'ব পাৰে সুধিব পাৰে বাৰু দেই।
হয় হয় হয়।
উম।
আমি আজি অ আলোচনা কৰিব পৰা- বিচৰা বিষয়টো হৈছে পৰিৱেশিক সমস্যা বা পাৰিবেশিক সমস্যা। চাওক এতিয়া- বৰ্তমান সময়ত বৰ্তমান সময়ত আপুনি আমাৰ পৰিৱেশৰ যদি অৱস্থাটো চাবলৈ যাওঁ যথেষ্ট শোচনীয় অৱস্থা।
উম উম।
আপদ- প্ৰদূষণৰ পৰা আৰম্ভ কৰি আমাৰ গোলকীয় উষ্ণতাৰ পৰা আৰম্ভ কৰি যিসমূহ- পৰিৱেশিক সমস্যা সেই সমস্যাসমূহ আমি নিজৰ চকুৰে উপলব্ধি কৰিয়ে আছো দেখিয়ে আছো। আ অ' হয়, গতিকে সেই ক্ষেত্ৰত আপুনি কি ভাবে এই ঘটনাসমূহৰ- আমাৰ মানুহৰ ফলত এইটো সৃষ্টি হৈছে
উম মানুহৰ ভাৱেই সৃষ্টি হৈছে অ হয় হয়
হয় মানুহৰ কাৰ্য ফলতে সৃষ্টি আছে এতি সেই ক্ষেত্ৰত আপুনি কি বিচাৰে এই এনেধৰণে যদি আমাৰ পৰিৱেশৰ স্থলন ঘটে তেনেহ'লে অহা হয়তো বিশ ত্ৰিশটা বছৰত আমি যথেষ্ট পদত কৰিব পাৰোঁ পৰিৱেশৰ ক্ষেত্ৰত গতিকে আমি আ আপুনি কি ভাবে যে এই ক্ষেত্ৰত আমি এতিয়াৰ পৰাই কেনে ধৰণৰ সচেতনতা লোৱা উচিত আপোনাৰ ভাৱ ধাৰাৰে
মানে এতিয়া আমি এতিয়া মই ধৰি লওক এ মই মানে নিজে দেখা হিচাপত কৈছো দেই মানে এতিয়া আমি কিছু কিছুমান এতিয়া আমাৰ এতিয়া মই আছো এতিয়া মানে ধৰি লওক লখিমপুৰতে মই এতিয়া আছো মানে আমাৰ স‌ই হেৰিয়ৰ আমাৰ বিল্ডিংটোৰ কাষতে মানে ধৰি লওক গছ গছনিবোৰ কাটি মেলি মানে সেইবোৰ জেগাবোৰ মানে হেৰি কৰি লৈ মেলি মানুহখিনিয়ে মানে ঘৰ বনাইছে সি হিলৈ দে এতিয়া সেই সেই গছবোৰ কটাৰ লগে লগে আমাৰ গোলকীয় উষ্ণতাটো বহুত খিনি বাঢ়ি গৈছে। তাৰ ফলত মানুহ কি হ তাৰ ফলত মানে মানুহখিনি ইয়াত থাকিব‌ই অ মানে তেতিয়া মানে ই ইয়াত তাৰ ফলত মানে মানুহ খিনি থাকিবলৈ অকমান অসুবিধা হৈছে ধৰি লওক গৰমটো বহুত বেছি পৰি গৈছে।
হয় হয় হয়। নিশ্চিত ভাৱে আপুনি এ যদি আমি একেবাৰে সৰু এটা যদি উদাহৰণ হিচাপে ধৰোঁ আঞ্চলিক সমস্যা ভিত্তিত যদি ধওঁ সেই কথাটো আমি দেখছো ডাইৰেক্ট আমি প্ৰত্যক্ষভাৱে আমি কৰিবলে পাইছো যে সদায় গছ এজোপা থকা এ এটুকা অঞ্চলৰ বায়ুমণ্ডলৰ ওচৰত তে হওক হয় নে? বায়ুৰ অ বায়ুৰ গুনা গুণাগুণেই হওক যেতিয়া গছজোপাৰ উপস্থিতিটো নাইকিয়া হয় বা গছজোপা কাটি দিয়া যায় তেতিয়া তাৰ পৰিৱৰ্তনো সম্পূৰ্ণ ভাৱে দেখা পোৱা যায় কিমান খিনি পৰিবৰ্তন গতিকে সেই ক্ষেত্ৰত অ সেই ক্ষেত্ৰত সেই ক্ষেত্ৰতে ধৰক আজি দিনটোত এটা অঞ্চলৰ পৰা আৰম্ভ কৰি ৰাজ্যখনত কিমান খিনি গছ আমি হেৰুৱাইছো দিনটোৰ ভিতৰত সেই তথ্যসমূহ যদি আমি চাবলৈ যাওঁ আমাৰ চকু ক চকু কপালত উঠিব, গতিকে এই ক্ষেত্ৰত হৈছে কিয় আমাৰ উন্নয়নৰ বাবে হৈছে। অ এই ক্ষেত্ৰত আমাৰ উন্নয়নৰ বাবে সেই সেই গোটেই কাৰ্যখিনি আমি কৰিবলগীয়া হৈছে, আৰু অ আমাক নিৰ্দিষ্ট ভাৱে প্ৰকৃততে উন্নয়ন লাগিব, কিন্তু আপুনি এই ক্ষেত্ৰত কি ভাবে যে উন্নয়নৰ লে উন্নয়নৰ লগে লগে তাৰ বহনক্ষম ব্যৱস্থাটো আমাক নিদিছ নিশ্চয় লাগিব যাৰ ফলস্বৰূপ আমি অ হয় নিশ্চয় লাগিব, যাৰ ফলস্বৰূপে আমি প্ৰকৃতিক সংৰক্ষণ কৰিব লাগিব লগতে আমি আমাৰ উন্নয়নো কৰি যাব লাগিব, সময় সাপেক্ষে আমাৰ উন্নয়নো কৰি যাব লাগিব। আপুনি কি ভাবে গতিকে আমি সেই বস্তু সেই যিবিলাক প্ৰাকৃতিক যিসমূহ উপাদান হওক সম্পদ হওক সেই বস্তু আমি সংৰক্ষণ কৰাত কিমান খিনি গুৰুত্ব দিব লাগে, বা আমি কিমান খিনি দিছো আপুনি কি ভাবে?
আমি এতিয়ালৈ আমি মানে এতিয়া আমি ইমানখিনি গুৰুত্ব দিম আমি মানে আমি নিজৰ অকল লাভটো চাওঁ সেইটো চাবলে গ'লে, যে আমি সেই বস্তুটো যদি কিবা এটা ধৰি লওক আমি কৰিবলে চাওঁ সেই বস্তুটো ধ্বংস হলেও মানে আমাক গাত নালাগে কিন্তু আমি কাৰণ তাৰপৰা আমি লাভটো বিচাৰিছো কিন্তু সেই বস্তুটো যে কৰিলে যে আমাৰ পৰিবেশটো নষ্ট হব ধৰি লওক আমাৰ মানুহখিনি এতিয়া পৰিৱেশত থকা মানুহখিনি কিবা অসুবিধা হ'ব মানে আমি সেইটো নাভাবো মানে।
হয় হয় হয়, নিশ্চিত ভাৱে এ সেইটো এটা বাস্তৱ বাস্তৱিক ঘটনা সেইটো।
উম সেইটোৱে উম।
গতিকে সেই ক্ষেত্ৰ সেই ক্ষেত্ৰখিনি আমি এনেকুৱা ধৰণে মানে যে প প্ৰত্যেকটো বস্তুত আমি প্ৰত্যক্ষভাৱে পোৱা লাভালাভ খিনি চালেও নহব। প্ৰকৃতি আচলতে মূল সম মূল সম্পদ প্ৰকৃতিৰ অবিহনে আমি যিহেতু আমি এটি জীৱ আহ আমি যিহেতু আমাৰ মূল সুতিটোৱে আমি এটা জীৱ আমি প্ৰাকৃতিক জীৱ। গতিকে সেই ক্ষেত্ৰত প্ৰকৃৃতৰ অবিহনে আমাৰ প্ৰকৃৃতিৰ অবিহনে আমাৰ অস্তিত্ব নাই। গতিকে সেই ক্ষেত্ৰ ত চাবলে গ'লে আমি
হেল্ল'। হেল্ল' শুনিছানে? হেল্ল' আপোনাৰ মাতটো অহা নাই। হেল্ল। হেল্ল' শুনিছা নে নাই?